হেল্ল'
অ শুনিছ নে মোৰ মাতো?
অ শুনিছোঁ।
অ কত আছা?
কি খো, এই ঘৰতে আছো। কি খবৰ তোমাৰ?
ভাল ভাল।
আচ্ছা বহু দিন খবৰ খাতি নাই আৰু।
এই হয় খবৰ খাতি লবলৈ মানে কি এইকেইদিন অলপমান ব্যস্ত আছিলো কামত।
হয়।
অ আমাৰ মানে কি হেৰি তুমিতো জানা আমাৰ সংগঠন এটা আছে তোমাৰ জেগাই জেগাই। এনেকে সজাগতা পতা হয় পৰিৱেশৰ ওপৰত। অ অ সেই তাৰ কামতে লাগি আছিলো। অ ছ'চিয়েল মিডিয়াত মাজে মাজ- পাজে ভিডিঅ' তাৰ পিছত ফটো এইবোৰ দি থকা হয়।
হয় হয় এইবোৰ মই পাইছো বাৰু। এইটো তোমালোকৰো ভাল একদম লক্ষ্যটো ভাল কিন্তু।
অ তাকে মানে কি আজিকালি মানুহে যিটো হাৰত গছ -গছনি কাটিছে আকৌ তোমাৰ পৰিৱেশ বিন- ত কৰিছে। গছ-গছনিৰ প্ৰতি আচলতে গছ-গছনি নহয় পৰিৱেশৰ কথা মানে মানুহে নভবা হৈছে।
উম এইটো মানে আচলতে তোমালোকে যিটো সজাগতা সৃষ্টি কৰিছা তাৰ ওপৰত তেতিয়া একদম মানে মই শুনি যথেষ্ট ভাল পাইছোঁ।
তাকে তুমিও এনেকৈ আমাৰ লগতে জইন হ'ব পাৰা তুমিও যদি আজৰি থাকা আহিবা আকৌ আমাৰ লগতে ওলাই।
অঁ মই কাইলৈ এপাক যাম বাৰু তোমাক লগ কৰিম।
অ
আৰু এতিয়া আজিকালি তোমাৰ পৰিৱেশো মানে মানুহে গছ -গছনি কাটিছে ন কিন্তু ৰুবলে মানে মানুহে নাজানে, আচলতে বুজি নাপায় ৰুবলে।
আৰু ইচ্ছাই নকয় মানুহে মানে এতিয়া চবেই নিজৰ ওপতে ব্যস্ত আহ ৰাতিপুৱা সময়তে শুই উঠি স্কুল কলেজ যাব। তাৰপিছত তোমাৰ অফিচ থাকিলেও অফিচলে যাব মানে চব নি নিজৰ ওপৰতে ব্যস্ত ন, কোনেও তোমাৰ এনেকে ভাবিবলৈও সময় নাপায় মানে।
আৰু মানুহে মানে বিলাহীতাতো বিচাৰিছে বিলাহীতা জীৱন।
উম হয় অ ঠিক কৈছা।
এইবোৰ মানে মানুহে পাহৰিছে গছ-গছনি ৰোৱা বা মানে অকল ধ্বংস কৰিবহে জানে।
ধ্বংস কৰিবলৈ জানে তাৰপিছত তোমাৰ আকৌ কি হৈছে বিলাহীতা বিচাৰিছে মানে মানুহে এতিয়া এ গাড়ী গুৰা চলাই ন চাইকেল বাদেই দিলে মানুহে গাড়ী বাইক এইবোৰৰ ওপৰতে বেছি নিৰ্ভৰশীল হবলৈ ললে। তাৰপা এতিয়া মানে গাড়ী বায়কে কিমান প্ৰদূষণৰ সৃষ্টি কৰে৷
সেইটোৱে এতিয়া তোমাৰ যিখিনি তাৰ পৰা ধোঁৱা নিৰ্গত হয় সেইখিনিয়ে টো গোটেই মানে বায়ুমণ্ডলত তোমাৰ বায়ু প্ৰদূষণ হৈ গৈছে৷
বায়ু প্ৰদূষণৰ সৃষ্টি কৰে আকৌ তোমাৰ সেউজ গৃহৰ গেছৰ ওপৰত প্ৰভাৱ পেলায়৷
হয়-হয় এতিয়াতো গোলকীয় উত্তাপ বৃদ্ধি পাইছে ন তাৰ ফলত।
হয়-হয় গোলকীয় উললাপ বৃদ্ধিৰ ফলতো কি কি অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰতো তোমালোকে জানাই।
সেইটো এতিয়া গৰম দিনৰ দিনে কিমান বৃদ্ধি হৈছে। মানুহে অলপ বুজি পাব লাগিব।
উম-উম।
বাকী তোমালোকৰ কাইলৈ তেনেকুৱা কিবা প্ৰগ্ৰেম আছে নে ক'ৰবাত সজাগতা
কাইলৈ আমাৰ আছে অ আমাৰ সেই ওচৰৰ বেছি দূৰ নহয় ইয়াৰ পৰা পাঁচ কিলোমিটাৰমান অলপমান আঁতৰৰ গাঁও এখনতে তোমাৰ সজাগতা সভা আছে।
অ এই তোমালোকে এটা কাম কৰিবা এনেকে নিৰ্দিষ্ট এখন গাঁও ল'বা বা চহৰত যাবা৷ এনেকে মানে প্ৰায় গৈ-গৈ এইটো সজাগতা সভা অনুষ্ঠিত কৰিবা৷
অ আমি কৰি আছো কৰি আছো বৰ্তমান কাইলে আমাৰ স্কুল এখনত হ'ব মানে এই এ গ্ৰীষ্মকালীন শিবিৰ পাতি আছে স্কুলখনত আমাক খবৰ দিছে উম ল' ছোৱালীও অলপমান আহে স্কুলখনল আমি তাতে পাতিম বুলি ঠিক কৈছো৷ হেল্ল' শুনিছা নাই? হেল্ল' হেল্ল'